শদিয়া।
অ'!
ক'ত আছ এতিয়া?
এ, ঘৰতে পৰি আছোঁ বুজিছা, যিহে গৰম! তুমি ক'ত আছা?
এ, মই মানে, এফালে ওলাই আহিছিলোঁ। এতিয়া মানে, লগৰ এটাৰ ঘৰত ৰখি আছোঁ। সিও মানে, যাব যে, সেইকাৰণে মানে, তাৰ ঘৰত ৰখি আছোঁ।
উম! ভাত পানী খালা পিছে?
ভাত খোৱা নাই, চাহ খাইছিলোঁ।
অ'! ভাত-চাত নোখোৱা নেকি ৰাতিপুৱা? মইয়ো একেই। মই, ভাত কেইটা বনাই আছে মায়ে, তাকে খাওঁ আৰু।
উম!
অলপ দেৰিকৈ।
কেইটাক পোৱাই নাই।
আমাৰ বাৰটা মানত আছে।
উম।
মানে আজি অকমান উঠা দেৰিটো সেইকাৰণে অলপ হেৰি হৈ আছে এইফালে খোৱা মানে দেৰিকৈ বনালে মায়ে। আও ডিউটি নাই যিহেতু।
হু হু হু অ আজিটো ডিউটি যোৱা নাই।
পিছে কোৱাচোন কি কাৰণে ফোন কৰিলা?
ফোন কৰিছিলো তোমাক। এই তুমি যে- পোৱাতে আহোতে এটা হেৰি এ হেৰিয়ৰ কথা কৈছিলা বাইক যে কৈছিলা এটা
অ অ অ
তোমাৰ বাইক খন যে বিক্ৰী কৰি কিনে স্কুটি এটা ল'ব কৈছিলা।
অ অ কোৱাচোন কোৱা?
পি পিপ অ সেইটো যে ল'বা তুমি কম মানে কেনেকুৱা ধৰণৰ স্কুটি- ল'বা। ইলেক্ট্ৰিক নে' পেট্ৰলৰ আৰু কিমান মানে কিমান প্ৰাইচৰ?
এই এতিয়ালেতো হেৰি হৈ যাব মানে যিহেতু আজিকালি স্মাৰ্ট মিটাৰ হৈছে লাইটৰ বিল বেছি আহি যাব।
বেছি আহিব।
আৰু এতিয়া পেট্ৰলৰ ললেটো ই-টুৱেণ্টি আহি গ'ল সেইটোও এটা হেৰি হৈ গৈছে।
হয়।
উম। তোমাৰ চাউন্ডটো ভালকৈ অহা নাই। নাই অহা নাই।
এতিয়া
অ অ কোৱা কোৱা?
অ কি হৈছিলে ই-টুৱেণ্টি আহি গ'ল এতিয়া কি হ'ব?
অ আকৌ অহা নাই তোমাৰ চাউন্ডটো বুজিছা। অলপ মানে নেটৱৰ্কটোও ভাল জেগাত যোৱাচোন।
এতিয়া আহিছে নেকি চাউন্ডটো?
অ এতিয়া ধুনীয়াকৈ আহিছে। কোৱা কোৱা
উম উম কৈছিলো যে তুমি কি কৈ আছিলা যে ই-টুৱেণ্টি নে কি কৈ আছিলা যে-
অ মই কৈছো কি এতিয়া আকৌ ই-টুৱেণ্টি আহি আছে। আকৌ পেট্ৰলৰ ই-টুৱেণ্টি বা গাড়ীয়ে ল'ব লাগিব। নহ'লে আকৌ ইঞ্জিন বেয়া হৈ যায়, শিষ্ট হৈ যায়।
অ এইটোৱেতো। সেইকাৰণে কিবা এটা ল'লে ভাবি-চিন্তি লবা।
তাকে ভাবি-চিন্তিয়ে ল'ব লাগিব। এতিয়া ই-টুৱেণ্টি এ চাপৰ্ট কৰা ললো ৰি ইয়াৰ আকৌ ই-ফৰ্ড ই টুৱেট পাৰ্চেন্ট বুলি কৈ ফৰ্টি পাৰ্চেন্ট মিলাই আছে আকৌ ইথনেল গ'ম পোৱা নে নাই এইটো কথা।
অ এইটো গ'ম পাওঁ। এইটো তো নিউজত এতিয়া এইটোৱেই চলি আছে পুৰা স্বচ্ছ হৈ আছে নহয় এইটো।
উম উ উ। আকৌ ই-হানড্ৰেড কৰিব বুলি কৈছিলে এইটো কি কথা কৈ আছে সিহঁতে গ'ম পায় আৰু দেই চৰকাৰে।
অ এই এই এইবোৰ চব খেলি-মেলি কৰি আছে।
উম উ উ।
এইটো আকৌ সেই স হাই-কৰ্টে সুৰুন দায় কৈছে বোলে এইটো হেৰিত প্ৰায় ফেজত চলি আছে। এইটো এতিয়ালৈকে লাগু হোৱা নাই। কিন্তু আমাৰ গাড়ীখিনিয়ে পাইছে নেকি পেলাইত গৈ এনেই কথাটো কোৱাচোন হয় নে নহয়।
সেইটোৱেতো এতিয়া কোনে সিহঁতক বুজাব।
উম উ উ। ই-হানড্ৰেডটো আকৌ হেৰি ভাগ্য ভাল হেৰিয়ে কি আছিলে কোৰ্টে হেৰি কৰিলে বুলিহে।
মানে লাগু কৰিব নি নিদিলে বুলিহে হয় নে নকয় কথাটো।
টো অ এইটো লাষ্ট। ত উপায় নাথাকিলে কি কৰিব লাগিব জানা এইটো চবি মিলাই কেনে মানে পুৰা যিমান মানুহ আছে চবে মানে আন্দোলন কৰিব লাগিব নহলে উপায় নাই আৰু।
এই প্ৰটেষ্ট কৰিলেহে হ'ব এতিয়া তাৰ বাহিৰে উপায় নাই আৰু যিহে হেৰি কৰি আছে এই পেট্ৰলৰটো। মানুহৰ গাড়ী বন্ধ হৈ য'ত ত'ত, মোৰ গড়ীটো চেছেই মাৰিলে মোৰ ইমান ধুনিয়াকৈ চলি আছিলে গাড়ী
অঁ এতিয়া চোৱা দামি দামি অ' মানে দামি - দামি গাড়ী লৈ আছে। এই ইঞ্জিনটো নতুন নতুন গাড়ী যদি ইঞ্জিনটো বেয়া হৈ যায় মানুহৰ কেনেকুৱা লাগিব কোৱাচোন?
এইটোৱেই, যিহেতু গাড়ীখনৰ মেইন বস্তু ইঞ্জিনটোৱেই।
অঁহ।
ইঞ্জিনটোয়ে যদি বেয়া হৈ যায় গাড়ীখন থাকিলে কি লাভ হ'ব? থেলিটো চলাব নোৱাৰা। উমঁ। আৰু এটা কথা শুনি আছো বোলে ই' আৰু এটা আহি আছে এক্স পি হানড্ৰেড বুলি ত তেলটা শুনিছা নিউজ?
উম সেইটোতো গম পোৱা নাই কি হয় সেইটো কোৱাচোন?
মানে কি হয় জানা এইটো এইচ পি হানণ্ড্ৰেদ হৈছে মানে তুমি পুৰা মানে ইথেন অইলৰ মানে ৱান পাৰ্চেন্টে ইথেনৰ নিমিলে। পুৰা পিয়ৰ পেট্ৰল সেইটো।
অ সেইটো প্ৰাইচটো কিমান থাকিব পিছত?
এইটো মই শুনি আছোঁ ওৱান ছিক্সটি ছিক্সটি পা ওৱান চছেভেন্টিৰ মাজতে থাকিব বুলি শুনি আছো এক লিটাৰ। কি ক'বা আগতে যত আমি ধৰ হাজাৰ টকাত হেৰি লিটাৰ পাইছিলো দছ লিটাৰ পাইছিলো এতিয়া হাজাৰটকা তুমি খুব বেছি আঠ লিটাৰ ন লিটাৰা পাবা তেনেকুৱা তাতকৈ কমহে পাবা।
অ সেইটোয়েতো মই যে কিছুদিন ধৰা দুই তিনি মাহ আগতে মই নিজে বাঢ়িছিলো তোমাৰ এশ টকাৰ এক লিটাৰৰ ওপৰত আহিছিল? আৰু এতিয়া এশ টকাৰ যে তোমাৰ এই নশ গ্ৰমো নিদিয়ে।
সেইটো এইটোৱাগৰ পঞ্চাশ টকা তেল ভৰাই পেলাই টাউনৰ পৰা ঘূৰি পকীল পঞ্চাশ টকা ভৰালে গাত তে লকে খ সত্তৰ সষাঠ টকা ভৰালেহে মানে ঘূৰি আহিব পাৰো আৰু। আৰু এতিয়া মোবাইলৰচিউভা
ঢলেও অ দেৰশ টকাও ভৰালেও তেল দেখাই নাযায়।
উম। আগতে আমি সেই গাড়ী জোকইইিলে গম পাই যে ইমানখন তেল আছে আজিকালি মানে তেলৰ হিচাপে পইচাটো বাঢ়ি গ'ল কাৰণে গমেই নাপাওঁ গড়ীত কি আছে কি নাই? অ আৰু এতিয়া কি কবা যাবতো লাগিবই তেল ভৰাব লাগিবই উপায় নাই।
সেইটোৱে এতিয়া উপায় উপায়হীন হৈ গৈছে মানুহ চব।
মানে এইবিলাক মানে হেৰিয় মানে এনেকুৱা জেগাত দামটো বঢ়াই য'ত মানে আমি কিনিবই লাগিব?
কিনিবই লাগিব অ, এতিয়া এতিয়া আকৌ শুনি আছো মই তোমাৰ হেৰি ৰি ৰিচাৰ্জ যে ৰিচাৰ্জৰ বোলে দাম আকৌ বাঢ়িব।
বঢ়ালে মোৰ চৌ আছে মানে সেই অপচন আহি আছে।
অ এতিয়া মই শুনিছো যে বঢ়াব বুলি এতিয়াছো আৰু ৰিচাৰ্জটো মানুহে ভৰাবই লাগিব?
অ ৰিচাৰ্জৰ সেইটো ৰিচাৰ্জটো যদি তোমাৰ যদি নাথাকে মোবাইলটোত যদি তুমি তেতিয়াতো হেৰি পৃথিৱীৰ লগতো হেৰিটো নোহোৱা হৈ যাব মানে কাৰ লগত মানে কণ্টেক্টো নোহোৱাই হৈ যাব।
উম।
এইয়াই
সেইটো কাৰণে মানুহে ভৰাবই ৰিচাৰ্জটো মানুহে ভৰাবই সেইকাৰণে মানে দামো সিহঁতে মানে বঢ়াই আছে।
হ ক'ত আগতে টু নাইনটি নাইন আছিলে দুই জি বি কৈ হেৰি দিন ত্ৰিশ আঠাইছ দিন এতিয়া ক'ত টু ফৰ্টি নাইন হ'ল এটা টু নাইন দে টু ফৰ্টি নাইনে আ ৰবা দেই।
থ্ৰী থ্ৰী ফৰ্টি নাইন অ।
এতিয়া টু থ্ৰী নাইনটি নাইনত সেইটোক পাবা এতিয়া গম পাইছে কথাটো।
অ সেইটয়েতো সেইদিনা আমাৰ ঘৰতো এ মানে ৰিচাৰ্ কৰা আছিলে তোমাৰ এয়াৰটেলৰ আগতে বোলে টু নাইনটি নাই কিমান বঢ়াইছিলে এতিয়া থ্ৰী ফৰ্টি নাইন তলত নায়ে আনলিমিটেড। থি ফৰ্টি নাইন তলত নাই অ?
আগতে যেতিয়া আমাৰ প্ৰথম প্ৰথম মোবাইল লৈছিলে বুজিছে তেতিয়া তেতিয়া ছয়শ নিৰানব্বৈ পাঁচশ নিৰানব্বৈ টকা ৰিচাৰ্জ মাৰে যিও আছিলে মোৰ তেতিয়া, তেতিয়া আমাৰ ছমাহ
এ যিহত তোমাৰ একেবাৰে ফাৰ্ষ্টত পুৰা ফ্ৰী চলিছিলে গম পোৱা নে
এ এইটো কথা গম পাও বাওঁ কাৰণ কিয় ফ্ৰি চলিছে জানা মানে যিঅটো
তেতন অ নতুন আহিছিলে অ নতুন আহিছিলে তেতিয়া পুৰা ফ্ৰি চলিছিল।
তেতিয়া মানে কি হৈছিলে মানে মানে সিতে কি ভাবিছে আমি হেৰিটো পাওঁ গ্ৰাহক খিনি পাওঁ।
অ গ্ৰাহকখিনি পাওঁ তাৰপিছ আমি অ লোকচান এতিয়া হওঁক তাৰপিছত আমি একেবাৰে উঠাম।
অ এতিয়া চোৱা এযাৰটেলতকৈ হেৰি এতিয়া জিঅ'ৰ কাষ্টমাৰটো অলপ বেছি হৈ গৈছে।
অ জিঅ' টো বেছি হৈ গৈছি কিন্তু এতিয়া যে বহুত জিঅ'ই যে বহুত হেৰি এয়াৰটেললৈ চেঞ্জ কৰি আছে।
অ মই নিজেই কৰিছো এইটো কৰ্ট কৰি লৈছো মানে আমাৰ ঘৰত নেটৱৰ্কে নাপায় এইফালে ফোন কৰি থাকো বোলে আপুনি ৰিচাৰ্জটো কৰোৱা নাই কিয় কৰা নাই। মই কৈছো আৰে ৰিচাৰ্জ টো কৰিবলৈ নেটৱৰ্কতটো পাব লাগিব নেটৱৰ্কটো নাপালে আমি কেনেকে সেই কৰিম।
সেইটোৱে মই ভাবিছিলো যে তোমাৰ জিঅ'টো যে এয়াৰ- তললৈ এয়াৰটলৈ পত কৰাম কিন্তু আকৌ মানে এয়াৰটালত আৰু এটা প্ৰব্লেম তোমাৰ ইনকামিং টো কাটি নহলে এয়াৰটেলে যে ভাল মানে নেটৱৰ্ক দি আছে।
এইটোৱে মোৰ এতা ঘৰত মই ইয়াতে লোৱাৰ পৰা সুচা কৰিছো মই আগতে কিমান পইচা যায় জানা।
পান
মানে মই ধৰ টু থ্ৰী ফটি নাইনে ৰিচাৰ্জ মাৰো প্ৰতিবাৰে
উম
মোৰ ফাইভ জি আহি থে মোৰ বাহিৰলৈ গলোইভ জি পা ঘৰত আহ মই মোবলটো চাওঁ বাহিৰত মোবাইলটো তে বোলে ইমান হেৰি নাই বিচদিনাখনত বহি মই মোবাইলটো চাব নোৱাৰো আৰু ব্ৰিলি মই পঞ্চাশ টকা এক্সট্ৰা ৰেট ভাব লাগে বুজিছা
মানে এক্সট্ৰা এম বি কাৰণে
এক্সট্ৰা এম বি কাৰণেডেইলী ভৰাব লাগে এতিয়া মই পাহৰি গলো কেতিয়া কেতিয়া ভৰাইছোঁ এই মাজতে এই মাহত দুবাৰ ভুৰাইছো। ভালে মানে এদিন হেৰি কি আছিলে বৰষুণ দি আছিলে নে কিবা এটা হৈছিলে খালি ফাইভ জি টাৱাৰটো অহা নাছিলে কাৰণে
সেইটোৱে মেইন কথা তুমি আমওটো ময়োতো তোমাৰ ফাইভ জিতে ভৰাও যি হওক ফাইভ জি ভৰালে কি ৱান লিমিটেড পোৱা লৈকে যদি নেৱৰ্ক নাপায় তেতিয়াহলে এম বি শেষ হৈ গ'লে আৰু নচলে
উ ফাইভ জি চলাবলৈ দুটা অপশচন লাগিবই এটা ফাইভ জি মোবাইল লাগিবই।
অ আৰু এটা ফাই জি নেটৱৰ্ক লিব লাগিব ফাইভ জিমাৰতটো ফাইভ জি মোবাইল আছেই। কিন্তু নেটৱৰ্ক নিদিয়ে সেই নেটৱৰ্কটোতো আমি কিনিব নোৱাৰিম।
সেইটো মোবাইলো কিনি আমি হেৰি কৰিব পাৰিম মোবাইলো নোৱাৰিম।
অ নতুক টো অ সিদিনা ফোন মাৰিছিলে তোমাৰ অফিচৰ পৰা জিঅ' অফিচৰ পৰা ত কৈছিলো যে আমাৰ ফালে নেটৱৰ্কৰ টাৱাৰ আছে কিন্তু নেটৱৰ্কতটো ভালকে নাপায় আপোনালোকে কি কয় খালি মানে কমপ্লেইন কৰিলেই কয় যে আমি আপোনাৰ হেৰিটো জনাম। আপোনাৰ কথাটো জনাম পিছত একো কাম নহয়।
মোৰ যে ইয়াত জিঅ' চিম এখন যে আছে এই যে নম্বৰটো তোমাৰ ছেভ আছে মাৰ নম্বৰত যে মই আগৰ চুদু মানে ক স্কুলত থাকোঁতে চলাইছিলো যে নম্বৰটো সেইটো কি হয় কি কি সদায় ফোন কৰি কয় জানা চমাহ হ'ল আজি। ফোন কৰি থকা বোলে আপোনাৰ পৰহিলি ৰিচাৰ্জটো কাটি দিব এই কি ইনকামিঙটো কাটি দিব আপুনি ৰিচাৰ্জটো কৰা মই কৈছোঁ
তুমি ডাইৰেক কবা যে তাইৰে নাই নাই তুমি ডৰেক্ট কবা আপোনালোকে নেটৰ্কে নিদি আমি ৰিচাৰ্জ কৰি ননে কি কৰিম পইচাটো বৰাদ কৰিম নেকি।
মই তেনেকে দুবাৰ ক'লো এবাৰ ক'লো আপুনি যেতিয়া কি ৰিচাৰ্জটো কি আছিলে নহয় ইনকাম ইনকামিংটো যেতিয়া কাটিব তেতিয়া ৰিচাৰ্জ কৰিম কালি ফোন কৰি কৈছে কৈছে যেতিয়া আমাৰফালে তা সেই নেটৱৰ্কটো ভাল হ'ব তেতিয়া ৰিচাৰ্জ কৰিম।
অ সেইটোৱে কৈ থাকিবা তেতিয়াহলে মানে নেটৱৰ্ক ঠিক কৰিব সিহঁতে।
উ তুমি যে ভাল ফাইদা এটা এটা উঠাব পাৰা গম পাইছ এইবিলাক চিম পা কেনেকে কোৱাচোন।
কেনেকে?
তুমি যদি পৰ' মেছেজ এটা দি দিয়া
পৰ্টৰ?
মানে তুমি ধৰ এই জিঅ'ৰ পৰা এয়াৰটেললে চিমখন ক'ত কৰিবা ধৰ হে, এইটো তুমি এবাৰ যদি মেচেজটো দি দিয়া
অ।
তোমালে এনেকুৱা অফাৰ দিব নহ। সিহনতে তোমাক মানে এৰি দিব নিবিচাৰে। কথাটো গম পাইছা নে নাই? মই নিজেই পাইছো এবাৰ।
অ, অফাৰ দিয়ে নেকি?
বহুত অফাৰ দিয়ে। মই তোমাক এ পৰ্তৰ ন অ মানে সেই যোৱাবাৰ মই তেনেকে এবাৰ মানে পৰ্ট কৰিব গৈছিলো, কিন্তু মানে হেৰি হয় চাৰ্ভাৰ কিবা ইছু ত হৈছিলে কাৰণে নোৱাৰিলো। কৰ্টৰ কডটো দিলো।
তাৰপিছত তাৰপিছত মোৰ কি মানে যোনটো মানে মই এনে থি ফৰ্টি নাইন ভৰাওঁ যে, সেইটোতে মোৰ মানে পঞ্চাশ জি বি একছ দি দিছে প্লাছ তিছ ত্ৰিছ দিনৰ কাৰণে।
অ।
মানে অফাৰ দি দিয়ে মানে সেইটো গম পাইছা কথাটো।
অ টো বহুত বম্পাৰ অফাৰ দি দিয়ে।
উম পিছে তোমালোকৰ ফালে হেৰি হৈছে নে নাই কোৱাচোন অলপ। সেইটো কেনেকোৱা চলি আছে তোমাৰ?
ফিছাৰী ঠিকেই চলি আছে। এইবাৰ তুমি আমি হেৰি মাছ এৰিলো পোনা মাছ, তোমাৰ বিভিন্ন ধৰণৰ মাছ এৰিলো। কেইদিনমান আগতে এতিয়া দানা-চানা দি আছো। দানা-চানা এতিয়া পুৰা মানে মাছে পুৰা খাই আছে।
অ।
আৰু তোমাৰ আমাৰ দুটা পুখুৰী আছে। এটাত মানে আমি ডাঙৰ ডাঙৰ মাছ দিছো আৰু এটাত তোমাৰ সৰু সৰু যিবিলাক নতুন পোনা হয় হে নতুন পোনাবোৰ শিকো। সৰু ফিচাৰীটোত এৰিছো আৰু ডাঙৰ ফিচাৰিটোত ডাঙৰ ডাঙৰ পোনা যিবোৰ আছে অলপ ধৰা এক বছৰৰ পুৰাণা
অ।
সেইবোৰ এৰিছো। এৰি কেনে এতিয়া দানা-চানা পোৰা দি আছো আৰু এক বছৰ হ'লে জানুৱাৰী, ডিচেম্বৰ মাহ তেতিয়া বিক্ৰী কৰিম।
এনেই তুমি কথা এটা কোৱাচোন। তোমাৰ মানে ডাঙৰ মাছটো দিলে ভাল হয় নে পোনা কিনি দিলে ভাল হয়?
তোমাৰ এই ডাঙৰ মাছটোৱে বেছি ভাল। কাৰণ পোনা মাছটো যে ইমান মানে খ অলপ মানে বেছি ডাঙৰ নহয় যে, খাবলৈ ইমান ভাল নালাগে। তেতিয়া মানে বিক্ৰী কৰিলে মানে অলপ কম দাম পায় আৰু ডাঙৰ মাছটো অলপ তুমি দানা-চানা দিলে আৰু বেছি ডাঙৰ হৈ যায় না তেতিয়া মানে কেজি হিচাপত দামটো অলপ বেছি যায়।
আৰু এটা কথা কোৱাচোন মানে এইটো ডা কি পোনাটো কি কি চিষ্টেমে পায় আৰু ডাঙৰ মাছটো কি চিষ্টেম মানে মানে ডাঙৰ হোৱা মাছটো পিচ হিচাপে পায় নে কেজি হিচাপে পায়?
নাই, নাই তোমাৰ ডাঙৰ মাছটো যে সেইটো তোমাৰ কেজি কেজি হিচাপত ডাঙৰ পোনাটো। আৰু খৰু পোনাটো খৰু পোনাটো সিহঁতে মানে ফাৰ্ষ্টত গন্তি কৰে মানে এক কেজিত মানে কিমান লয়। ধৰা এক কেজিত লয় তোমাৰ এহেজাৰ পোনা সৰুটো হয় তেতিয়া সিহঁত তে অ তোমাৰ পিচ হিচাপত তোমাৰ বিক্ৰী কৰিব ধৰা এহেজাৰ পিচ তোমাৰ পাঁচশ টকা। তেতিয়াটো এহেজাৰ বাৰে বাৰে গন্তি কৰিব লাগিব। তেতিয়া সিহঁতে মানে ডাইৰেক্ট তোমাৰ ওজন কৰি দি দিয়ে এক কেজি দি দিলো। তাৰ মানে এক কেজিত তোমাৰ এহেজাৰ পোনা আছে। তেনেকুৱা ধৰণে তোমাক দি দিয়ে পোনাটো।
অ মানে কেতিয়াবা বেছিও আহিব পাৰে কমো আহিব
অ মানে কম মানে কি মানে অ অলপ চলপ ইফাল সিফাল আৰু
এইটো মান চাহ অকন কেতিয়াবা অকমান ডাঙৰ পোনা থাকিলে ত খোতিকেইটা যদি অকণমান ডাঙৰ ডাঙৰ পোনা যেতিয়া লয় সেইয়াই এক কেজিত অলপ কম আহিব ধৰ নশ পিছ মান আহিব তিতি সৰু সৰু সৰু সৰু পোনাটো যদি হয় তাতকে মানে যুনটো জোখত ধৰিছে সিহঁহ তাতকৈ যদি অকন সৰু সৰু হয়।
কিন্তু মানে হ'লেও মানে কম নাহে অ হ'লেও কিন্তু কম নাহে মানে অলপ টোলা অ কিন্তু কম নাহে তোমাৰ লাষ্টত মানে অলপ এনেই দি দিয়ে যে যদি তুমি দুই তিনি কেদি কি না তেতিয়াহলে লাষ্টত মান অলপ এনেই দি দিয়ে যে তাৰপিছত গন্তি কৰিলে তোমাৰ এনেই এশ দুশ বেছিয়ে ওলাই কম নোলায়।
সেই গণ্টি থাকিলেখন মাছ মৰিবহে এদিনত
অ সেইকাৰণেতো গন্তি নকৰে সেইকাৰণে এবাৰ গন্তি কৰিব গন্তি কৰি কিনে তাৰপিছত তোমাৰ ওজনত দি দি